নিছা নাই।
উম।
কি কৰি আছ?
এনেই আছোঁ, তই কি কৰিছ?
মই এয়া, ভাত খাই পেলাই সেৰি অকমান বহি আছো।
কিহেৰে খালি ভাত।
ভাত মাংস, খাছী মাংস।
অ'।
হোটেলত খালোঁ।
লেকেনেকে।
লে এইফালে হেৰি টকা। এ এশ টকা ল'ব।
টুটেল?
নহয় নহয়, মাংস বাটি।
উম। ভাতত
চাই, চাই পিছ দিয়ে। ভাতে হেৰিয়ে মিলাই ডেৰশ টকা লয় আৰু। ভাতে মাংস, হা!
ভাত যিমান খাওঁ সিমান দিয়েনে?
ভাত যিমান খাওঁ সিমান দিয়ে, দালিটোও দিব, মানে মাংসটো গ্ৰেভিটো লাগিলে দিয়ে বাৰু কিন্তু মাংসহে নিদিয়ে।
উম।
আৰু মানে আজি দেওবাৰ যে। দোকানবিলাক বন্ধ, এতিয়া এই যোনখন ওচৰত দোকান আছিলে সেইখনো বন্ধই কৰিব এতিয়া।
তাত সন্ধিয়ালৈহে খুলিব দোকান।
অহ, সন্ধিয়াৰ পৰা খোলে অহ। দিনটো বন্ধ থাকে।
উম।
মই গৈ সোনকালতে খাই আহলোগে বুলিহে, নহ'লে বন্ধই কৰিলেহেঁতেন এতিয়া।
উম।
তই ভাত খালি নাই?
অহ, খালোঁ।
কিহে খোৱা হ'ল।
দালি ভাত, কি দালি কুন্দলি আলু ভাজি।
আৰু বেলেগ নাই?
বেলেগ নাই।
পুৰা চিম্পুল খানা অহ।
ৰাতিলে মাংস আনিব।
ব্ৰইলাৰাহে চাগে, উম। তাকেহে আমাৰ ৰাতিলে কি কৰা হয় জানোঁ, ৰাতি চাউলো নাই। ৰুমত চাউল শেষ হ'ল।
কোন কোন ন' ৰুমত।
ৰুমত মানে মই আছোঁ, তাৰপিছত মোৰ দাদা আছে, তাৰপিছত আৰু এজন দাদা আছিলে মানে, এই কেইজন লেবৰেটৰীত কৰে বাৰু। তাৰপিছত প্ৰাইভ-প্ৰাইভেটৰ তেনেকুৱাত কৰে, তাৰপিছত সেইজন থাকে তিনজন। এতিয়া সেইজন মানে আজি ঘৰলে গৈছেগে। আকৌ কাইলৈ গুচি আহিব।
উম।
আজি ঘৰলে গৈছে এতিয়া। একেলগে ভাতটো খাই পেলাই।
আৰু
গৈছে বাৰু।
দোকান।
উম।
দোকান আজি বন্ধ নেকি?
নাই-নাই দোকান, এ দোকান বন্ধ নহয়, দোকান খুলি আছোঁ। ইমান টোপনি লাগিছে তাকে
ৰাতি দেৰিকে শুলি চাগে।
ৰাতিটো শূৱা দেৰিয়ে হয়, কালি কাৰেণ্টো বহুত প্ৰব্লেম। কালি কাৰেণ্ট মানে আহিছে গৈছে তেনেকে আছে। তাৰপিছত প্ৰথমটো আধা ঘন্টামান বেছি কাটিলে কাৰেণ্ট। তাৰপিছত দাদাজনে ফোন কৰিলে, তাৰপিছত কলে বোলে এনেকে মেইল লাইনটোৱে কাটি থোৱা আছে, মেইল লাইনতটো যেতিয়া আমি যেতিয়া দিব পাৰিম। আছো দিয়া তেনেকে আৰু। কিবা কৰি আছ নেকি?
উম?
কিবা কৰি আছ নেকি? আহ।
তাৰপিছত কিনো কব।
ভাততটো মানে কিব নোপোচাই হোটেলত খালে।
এ দামতটো বহুত ললে আকৌ।
এইটো এতিয়াতটো চান দেৰশ টকাত, তই এতিয়া ৰাতি খাও বুলি কলে তিনটা মানুহে মাংস খানী ধুনীয়াকে খাৱ পাৰি।
হম।
ধন্যবাদ।
আধাকেজিটকে বেছি
অ' সেইটোৱে আধা কেজিত কে ব্ৰইলাৰ অনা কিন্তু আধা কেজিতকে বেছি পালো হয়, এতিয়া কি হল আৰু চাৰি পিচ মাংস, চাৰি পিচ মাংস সেয়া এশ টকা দি খাম।
অ'।
মানে তাক কৈছিলো মানে হোটেলৰ যোনটো ওচৰতে বাৰু হেৰি খনৰ দোকান খনত। তাক কলো বোলো বাতি এটা দিয়ক আমি দুজনে ভাগ কৰি খাম।
তাৰপিছত, কি কৰিলে মাংসকণ শেষ কৰিব কাৰণে মানে আমাৰ দুতাক দি পেলাই শেষ কৰি পেলালে।
উম।
সেইকাৰণে লৈ ল'বলগীয়া হ'ল আৰু, উপায় নাই।
উম।
ইমান টোপনি লাগিছে, ইমান টোপনি লাগিছে মানে একদম চকুকেইটা জাপ জাপাই গৈছে।
ভালকৈ নুখলে সেখন হয়ে।
এইটো টোপনিতটো পুৰ মানে ৰাতি কি হয় তোৰ দহটা বজাত দোকান ওপ কৰি যাওঁ।
উম।
গা পা ধুই মেলি হোৱালে মানে আজৰি হোৱালে হেৰিটাম বজা চাৰে দশটা বাজি যায়, তাৰ পাছত সফালে আকৌ ভাত পানী খোৱালে বাৰটাই ওচাৰচৰি হয়।
ভাত বনাই খাই বৈ আজৰি হৈ পেলাই আকৌ মোবাইল চাবলৈ থাকেই।
অ' থাকেই বাৰটাাম বজালে ভাত পানী খাই, আজৰি হৈ আকৌ তই খোৱা সোৱাতে টোপনি নাযায় আকৌ মোবাইল চাওটে দেৰটা দুটা বাজেগে।
এইটোৱে একদম আৰু বৰ বেয়া অভ্যাস সেইটোৱে।
এতিয়া আকৌ টোপনি নগ'লে কৰিবি কি মোবাইলটো চাবই লাগিব।
উম। আৰু মোবাইলটো চাই দিয়াৰ লগে লগে টোপনি নাহে আকৌ টোপনি আহিলে যেনিবা তো আকৌ মুটিব লাগিব।
অ' সেইটো হয় মোৰ
উঠি আহ, মুতিবলৈ আকৌ উঠি যাবি আকৌ টোপনি নাহে।
নাহে অ', মুতি দিলে টোপনিটো ভাগি যায় আকৌ।
তাকে বহুত বাহ আছে তেনেকুৱা।
মোৰ যে তেনেকুৱাই হৈ আছে এতিয়া মানে।
সেই
ৰাতিপুৱা মানে দোকান খুলিবলে আধা ঘন্টামান থকা আগত মানে মই উঠো উঠি পেলাই গা চা ধুই পেলাই এইকেইদিন চাহ খোৱাই নাই পানী অকণ খাওঁ ঠাণ্ডা পানী অকণ তাৰ পিছত চিধা ওলাই আহো কেতিয়াবা নহয় চাহ খাওঁ কিবা মিঠাই সৈতি, তাৰ পিছত কেতিয়াবা নহ'লে ৰুটি খাওঁ আজি ৰুটি খালো। ৰুটি খালো ৰুটিত আকৌ দুটাত ত্ৰিছ টকা। ইমানেই দাম। এই হোটেলখনতে একেখন হোটেলে।
অ'।
মানে মই এতিয়া যোনখন জেগাত আছো সেই জেগাকনৰ হোটেল বেলেগ হোটেল কতোৱেই নাই ওচৰে পাজৰে। আৰু মানে কি হয় হয় এখনেই আছে আৰু হোটেলে বেছি দ কি বুলি কয় দোকানেই বেছি দলে যাব নোৱাৰি নহয়।
উম।
সেইটো হয়। দুটা থকাণে বেলেগ কথা এতিয়া ওচৰতে আও আছে ওচৰত মানে ইমানো ওচৰ নহয় মানে হেৰিয়ত এইটো কি বুলি কয় এই যে বানটো নোপোৱা আগতে দলংখন পাই
অ', এইদোখত দুখন যে একেলগে আছে।
অ' সেই কই ভাল আছে ইয়াৰ পৰা অকণমান দূৰ হয়। সেইকাৰণে আকৌ বেছি দূৰলৈ যাবও নোৱাৰি
উম।
সেইকাৰণে ইয়াত, হা
তাত চোৰটো অকণমান বেছি।
অ', বেছি মানে কালি মোৰ পৰা বস্তুতটো পৰা পইচা নিদিয়াকৈ গুচি গ'ল নহয়।
কিমান কেই টকা?
এশ চল্লিছ টকা।
তাপা তই দিব লগা হ'ল নে নে
এইটো কাইলৈ হিচাপ কৰিলে ওলাব এতিয়া কি হয় ইয়াত মানুহ বিলাক বেয়া বহুত বেয়া মানুহবিলাক।
প্ৰথমে পইচাটো লৈ ল'বি তাপা বস্তু দিবি আকৌ।
উম' ম তাকে তেনেকুৱাই কৰিব লাগিব। প্ৰথমে বস্তু ল'ম তাৰপিছত বস্তু হেৰি দিম পইচা লৈ পেলাই বস্তু দিম মানে। বহুত বেয়া বহুত বেয়া ইয়াত মানুহবিলাক।
নকৰিবি তাৰপৰা কোনোবা দিনা দামী এটা লৈ যাব তোৰ ওপৰতে যাব দুই তিনি হাজাৰ টকা।
টো নিবলৈ হ'লে।
এশ চল্লিশ টকাতটো এতিয়া গাত নালাগে, যেতিয়া দুহেজাৰ তিনি হেজাৰ এটা লৈ যাব
তাকে, এশ চল্লিশ টকাটো বাৰু তই বাৰু ধৰি ল' নিজৰ পৰা হ'লেও দি দিলি বা কিবা এটা মিলালি সেইটো বেলেগ কথা। কিন্তু আমি এটা হৈ যাবলৈ হ'লেতো প্ৰব্লেম আছে না।
অ', এই হেৰি শুনচোন তাত কোনোবা টাঁচ অহা বটল আছেনে নাই?
অ', টাঁচ।
হে
তোক লাগে নেকি প্ৰিমিয়াম টাঁচ যিবিলাক টাঁচ কিনিবলৈ নেকি তিনিশ তিনিশ টকা লাগিব এটা এটা।
তই টাঁচ-টাঁচৰ বান্দোল এটা লৈ আহিবিচোন তই আহোঁতে।
লৈ যাম ৰহ, মোৰ ঘৰতে আছে মই দুটা নি থৈছো প্লাষ্টিকটো যে প্লাষ্টিকৰ কাৰ্ডটো যে।
গম পাইছোঁ, পাইছোঁ এ মজা লাগে সেইটো কাৰ্ড খেলি পেলাই এ তই তাছ খেলিব জানোঁ নে নাই।
পিছল, মই খেলিব নাজানোঁ কিন্তু মানে মই এনেই তাজ হেৰি কৰি থাকো নহয় এনেকে ভাগ ভাগ কৰি থাকো নহয়।
উম।
একদম পুৰা খ, খ, খ, খ কৰে একদম পুৰা।
মই জানো খেলিবলৈ।
ফাটিবও নাফাতেও নহয় বস্তুটো আৰু। দি দিম মই তাৰপিছত সেইটো হেৰিয়ত মাৰি চালোঁ নহয় অনলাইনত।
উম।
তিনিশ টকা এটাত।
হা কেনেকুৱা গ'লটোৰ গ-গ'লটো নেকি।
এই বক্স এটা ভিতৰত সোমাই থাকে প্লাষ্টিকৰ বক্সৰ এটা ভিতৰত। জি টি ৰঙৰ বক্স আছে জি টি ৰঙৰ।
আমাৰ ৰুমত এটা আছিলে, তাকে ৰংটো গ'ল আকৌ।
অ। মই তোক দিম ৰ এ দিউৰ দিউৰ।
তই, ওলাবি খেল শিকাই দিম তোক মই।
আগতে আগতে ৰুমত থাকোতে সেই ধেমাজিৰ ল'ৰা কেইটা যে আছিলে যে দেখিছিলি সেই। সেইকেইটাৰ লগতে খেলিলোঁ ধেৰ খেলিলোঁ ৰাতি তিনিটা চাৰিটালৈকে।
মই মানে নাজানো আকৌ সেই বস্তুটো।
উম মজা আছে তাছৰ খেলটো কিন্তু।
মই মানে কি হয় জানোঁ নে নাই এই মোবাইলত খেলিব জানোঁ মোবাইলত যে দেখাই থাকে যে ৰিয়াৰ তাৰপিছত আক পেলাই হাই কাৰ্ড তাৰপিছত চিকুৱেঞ্চ তাৰপিছত। পিয়ৰ সেই, সেই বস্তুটো মোবাইলত খেলিব পাওঁ মানে কোনটো মানে। পাত থাকিলে কি খেলন দিব পাৰি বা ছিকুৱেঞ্চ থাকিলেটো হোৱাবলৈ টান আছে পতককে যদি নাম্বাৰ মিলি থাকে।
তই হাজাৰি খেলা মানে হাজাৰি খেলো মানে।
সেইটো মোবাইলত খেলিব জানোঁ সেই বস্তুটো কিন্তু। এই ডাইৰেক্ট নৰ্মেলি এই বস্তুটো ইয়াত খেলিব নেজানো মানে।
নিজে সেইটো বনাব নোৱাৰোঁ আকৌ।
সেইটোৱে আকৌ মোৰ কথাটো মানে সেইটোত দেখি। হেৰি হয় মোবাইলত দেখি থাকি নহ মানে লিখি দিয়ে যে এইটো কি পাত।
সেইটোৱে তাত চব দেখাই দিয়ে মুঠতে খেল দিলেই হ'ল।
অ ইয়াতে যে নিজে বনাব লাগিব যে এইটো আমুকটো পাত এইটো তামুকটো পাত সেই বস্তুটো নাজানোঁ মানে।
খেলো এতিয়াতো ইয়াত এতিয়া একো কাম নাই নহ এতিয়াতো খেলিয়ে থাকো। ৰুমত মই পাহৰি থাকিলোঁ আকৌ তেতিয়া ক'বলে।
ঢেৰ আছিলে নাই বুলি দহ বাৰটা মান আছিলে।
কি কৰিলি সেইবোৰ।
মই দুটা ঘৰলে নিলো তাৰপিছত। বাকী কেইটা ইয়াতে আছে হ'বলা ইয়াত হেৰি খেলে নহয় পইচা খেলে নহয় ৰুমত কেতিয়াবা, কেতিয়াবা।
উম।
পইচা খেলিলে আকৌ এটা ব্যৱহাৰ নকৰে নহয়।
উম।
তিনি চাৰিটা পাৰ্ট খুলি দিয়ে একেলগে।
কেলে।
এ এইবিলাক বহুত হেৰি মানে এইটো এটা বেলেগ এটা তিকচ থাকে।
আমাৰ দাদা আমাৰ ৰুমত খেলে যে।
উম।
দাদাই হাজাৰ বাৰশ টকা এনে পায়।
মানে তাইক ৰুমত খেলিবলে আহা কাৰণে দিয়ে!
দিয়ে অ'। আৰু খেলাকিটাও বেলেগ নহয়, সেই কাষৰ ৰুমত থকা মানে ৰূপম দাহতৰ পৰা ধৰিলৈ এনেকে খেলে।
এ, বৰ মজাৰ ৰুম কৈছোঁ নহয়। তোৰ মানে তই যি কৰ তোৰ মনৰ লগ কথা, মালিকেও একো আপত্তি কৰিবলৈ নাহে। সেই তেনেকুৱা।
টাছৰ গেমটো ভালকৈ শিকিলে ভাল আছে, কিন্তু যদি জুৱা নিচা লাগি যায় ন' চবকে খেচেৰা।
এনেই খেল চবেই ভাল বা পইচালে খেলিলে বেয়া।
অ', সেইটোৱে চবেই ভাল খেলটো। তাত পইচা আহি গ'লেই মানে সেইটো এটা বেলেগ এটা হেৰিঅলৈ গুচি যায় মানে।